কি কৰি আছা
অ'ফ
কি হৈ আছা বোলো
মই ঘৰতে কাম চাম কৰি আছিলো ভাত কেইটা বনাই দিলো মানে মাক মায়েতি কিবা বনাব ওলাইছে
অ অ
মই এনেই মানে এতিয়া বন্ধ যে পিছত অলপমান এনে ইউটিউবৰ পৰা ভিডিঅ' চাই চাই কিবা লিখি আছো
আহ ভাত পানী খালা জানো
চাহ খালোঁ
হাত বলোইছিল ন
উম ভাত বনাইছে চাগে মই গম পোৱা নাই
অ ৰুমতে আছে
মানে বিয়া এখন আছে আজি নাই ওলাই যোৱা নাই
আহ
উম কিমান টাইমত উঠিলা
উঠিলো মই হেৰি কেইটা বজিছে আজি অলপ বৰষুণ নিচনা কৰি আছিলে ন সাতটা বজাত উঠিছো
অ অ এনে ৰেগুলাৰ কেইটা বজাত উঠা
এইবিলাক চাৰে ছ বা ছ অ ছটা বিছ এনেকুৱা মানে উঠো আৰু
উম উম উম মই কলেজ থাকিলে অলপমান সোনকালে উঠা যায় দেৰিকে ক্লাছ থাকিলে দেৰিকে উঠো সোনকালে ক্লাছ থাকিলে সোনকালে উঠো আৰু ক্লাছ নাথাকিলে দেৰি কে উঠো নটামান বাজি আৰু
আহ কবা
কি বনাইছে মায়ে
না হেৰিয়ে কাটিছে আলু এনেকুৱা ধুন্দলি তাৰ পিছত সেইবিলাক কাটি লৈছে ভাজি বনাব বোলে
অ ভালে
নে উ মা ধুই আছে
মা আছে ভতিজাজনীক লৈ তাই পলিঅ' খুৱাব বোলে আজি হেয়ালৈ যায়
ইয়াতো এই বাৰজনী গৈছে এতিয়া ইয়াতো খুৱাছে যে
অ
স্কুলখনত গৈছে উ
আমাৰ ইয়াত
তুমি উলাই নোজোৱা নেকি আজি
কতো তেনেকে নাযাও বিয়া এখন আছে এতিয়া মোৰ যাব মন যোৱা নাই মানে মা হতৰ পৰিয়ালৰ হয় আৰু মানে আমাৰ মামাহঁতৰ পৰিয়ালৰ মানে আমাৰ মামা লাগে গাও মানে অলপ অকণমান দূৰত এই এইবিলাক মানে ধেই কথা হেৰি মা মা দাদা দাদায়েক হয় আৰু তাৰ জীয়েকৰ বিয়া মানে সেইজন অলপমান বেলেগ হয় মানে আমাৰ মা মানে আমাৰ আইতা বেলেগ আৰু তাৰ মানে যিজন মামা আছে তাৰ সেইটো মাকো বেলেগ মানে এনে ধৰি লোৱা মামাই হয় আৰু
গম পাইছো আমাৰো এনেকুৱা হলে তোমালোকৰ চাগে মা হতৰ ছাগে চোৱা লৰা নাই ছাগে ন
আছে মানে অ আছে এজন কিন্তু এজন মানে বেলেগ
অ অ নিজৰ আছে কিন্তু এজনোবেলেগ আৰু
উম এনেকে মানে ইমান চিনাকি তিনাকি নাই এ ওচৰত থকা মামাহতৰ ঘৰত যাও কিন্তু এতিয়া ইহঁতৰ ঘৰত মানে নাযাও তেনেকে সিদিনা আহি মানে বহুত হেৰিকে মাতিছে তাৰ পিছত মা এতিয়া গা বেয়া নাযায় বুলি কৈ আছে আমাক যাব দি আছে বৌকে মোকে এতিয়া যাবতো মনতটো যোৱা নাই এ গৰমত মানে একদম এইবিলাক কাপোৰ চাপোৰ পিন্ধি যোৱাটো মানে বহুত অশান্তি লাগে
অ তাতে চাদৰ মেখেলা যদি ওচৰৰ এনেকুৱা বিয়া আছে তোমালোকৰ এনেকৈ ওচৰত বিয়া
অ
তোমাৰ সেইটো বেয়া অলপমান চেঞ্জ হৈ যোৱা ছাগে জেগাখিনি চেঞ্জ হোৱা
অ অ অ আহ শুন শুনা পাইছা
অ মানে তোমালোক চাদৰ মখেলা পিন্ধা কথা কৈ আছিলা
অ এনেকে যে বিয়া চিয়া পাতিলে যে ওচৰত
উম উম পিন্ধে কিন্তু মই পিন্ধো নে পিন্ধিব নিদিয়ে তেনেকে
কিয়
আগতে মানে বা আছিলে
আহ
এ নাজানো কিয় পিন্ধিবৰ কাৰণে নিদিয়েৌ এনেকেই পিন্ধিম এইবিলাক তে আগত চুই যাই পিন্ধিব দিয়া নাছিল ছিলে এতিয়াাতো চুইজাৰ টো পিন্ধিব দিয়ে পিছত এনেকে নিজৰ মানুহ একেবাৰে ধৰি লোৱা মামা ছোৱালী বত ছোৱালী তেনেকুৱা বিয়া হ'লে মানে পিন্ধিব দিয়ে আৰু চাদৰ মেখেলা চবে পিন্ধিলে এতিয়া আমাৰ তেনেকে মানে ছোৱালী বহুত কেইজনী নাই একেলগে যদি তেনেকে থাকিলে হয় তেতিয়া মানে পিন্ধিব কাৰণে ভাল আছিলে এতিয়া তেনেকৈ নাই যে আমাৰ বতাহতৰ ছোৱালী দুজনী আমাৰ দুজনী আৰু আৰু বৰত এটা আছিলে সেহটা ডিজাইন সবাই ডিজাইন ডিজাইন
আমাৰ আকৌ গাঁৱৰ লগৰ বিয়া চা হলে কি হয় আহ
এজনী এবাৰ উকি পঢ়িতে ওলালে
আহ তাৰপিছত তোমাৰ বা কেহলে ম
আমাৰ বা ডিগ্ৰী কৰিলে এতিয়া এম এ কৰাৰ কথা ভাবি আছে কি কৰে
বিয়া যোৱাৰ পাছত তাত কৰিম বুলি ভাবিছে আৰু
উম তাই এতিয়া মানে গুৱাহাটীত থাকে যে এতিয়া আকৌ গুৱাহাটীত নাহে বাৰু এতিয়া থাকিব তাতে কিন্তু এতিয়া ক'ত লয় ত মান হেৰি হোৱা নাই
অ পিন্ধবা কৰে মানে কি কৰে
আৰু তাইবলাক অকমান হেই কৰে তাই নিজেও মানে এইবিলাক কেক চেক বনোৱা এইবিলাক অলপমান হে কৰে আৰু মেহেন্দী যে আহ মেহেন্দীও আঁকে অলপমান হেৰিতটো আছে আৰু মই মানে ভেন্দি আঁকিব জানো এনেকে বিয়াত মা তাতে কিন্তু মোৰ মানে মন নাযায় ভাল নালাগে মোৰ বহুত বৰিং লাগে কামটো
এ বৰিং লাগে কিন্তু মানে সেইটো কিন্তু পইচা দিয়ে বহুত বহুত ম কেকিলে এজনক মানে ভ কইনাজনীক ৰাখিলে মানে পোন্ধৰখন মান কেৰি
পৰা শিকিলানে এনে নৰ্মেলি আহি গ'ল হয় মেহেন্দী যে তুমি যে তাকেতো নৰ্মী নিবাৰ পৰা শিকিছিলা
কাৰোবাক শিকা নে
নিয়া কৰিব লাগে যাবা মই ভেন্দি আহিব জানো কিন্তু এনেকে মাৰ বিয়া আছে যে যাই কাৰোবাক ডিজাইন নাই আৰু মানে সেনেকে পোৱালে ে নি জো এইবিলাক ন
কইনাক মানে একে হাত ফুলকৈ আঁকি দিব লাগে ন বহুত টাইম লাগি যায়
উম
ফাৰ্ষ আই বাটক মইলে ফাৰ্ষ
উম
মানে কিবা এটা নহয় নিজৰ কিবা এটা হেৰি থাকিব লাগে আৰু কেতিয়াবা চলিবৰ কাৰণে
মোৰ কামটো কৰিলো মানে চিলাইতো শিকিলো ন
উম সেইটো কাম এতিয়া মোৰ মোৰ মেচিন আছে এখন চিলোৱা মানে তেনেকে মই্ বিলাউজ চিলাউজ চিলাব জানো কূৰ্তি চুৰ্তি অলপমান জানো
অ একেই হৈছে দিয়া মানে কি হল জানা মইতে ছমাহতধৰি শিকিলো হয় ছমাহ মানে মাৰ মানে কমপ্লিট কৰাবই নোৱাৰে মানে মানে কি হ'ল চব শিকাই যে এৰ কুুৰ্তা চুুৰ্তা সৰু ল'ৰা ছোৱালী ফৰক এনেকে কৰি পেণ্ট চেট চব শিকালে যে হয় শিকোৱা পাছত মানে হেই গোলাছটো মানে শিকাবলৈ মানে আৰু এমাহ মানে বেছিকৈ লাগে
অ মই মানে হেৰি আমাৰ উম আমাৰ মেচিত আছে যে তাৰপিছত ই ক্লা নন নত মানে হে থাকে নহয় এইটো কি জেগেইটা থাকে নহয় ল'ব লাগে যে নাইনেনত কি চাবজেক্ট বুলি কয়টো
ইলেক্টিভ
অ' ইলেক্টিভ, তাত মানে আমাৰ মানে ৰ্জামান ডিজাইনিং আছিলে যে তাত শিকিছিলো অলপ, মানে এইবিলাক এলা এম কুৰ্তা কিবা কিবি মানে সেইখিনি অলপমান জানো। পেটিকুট কিবা কিবি আৰু কিবা ঠেকুৱা মেলা এইখিনি চুটি কৰা হাত লগোৱা খিনি জানো আৰু, বাকী ইমান নাজানো।
কোৱা কাৰণে কিনিছিলা আকৌ।
এই ঘৰতে আৰু ঘৰৰ কাপোৰখিনি হেৰি কৰিবৰ কাৰণে। কেতিয়াবা কেতিয়াবা লাগে, উম
মই বাকী খিনি চব হেৰি কৰিব পাৰো, খালি ব্লাউজটো আধৰুৱা হৈ আছে। মানে সেইটো শিকি লোৱা মানে কথা নাছিলে আৰু
ময়ও ভাবিছো শিকো নেকি আমাৰ আৌ তেনেকুৱা একো হেই নাই
চেণ্ন্তাৰ নহয় আমাৰ ইফালে যে মানুহে বহুত শিক কিা গম পাইছা মানে ইয়াত মানে চেণ্টাৰ এটা খুলি দিলে ন এনেকে চিলাই কাম শিকিবৰ কাৰণে খুলি দিয়া কাৰণে মানে বহুত মানুহে মানে শিকিছে এতিয়া কোনো কাৰো ঘল মানে কাপোৰ দিবলৈ নাযাবা বেছিভাগ মানে এইবিলাক নহয়গৈ মানে চবে নিজে নিজৰ ঘৰতে মেচিন আনি লৈছে ন
অ অ আমাৰ মোক কৈ থাকে ওচৰৰ কেইজন মানে চিলাবৰ কাৰণে মইয়ো টাইম নাই মেচিনটো এনেকুৱা এনেকে কৈ থাকো আৰু। মোৰ এতিয়া লগৰজনী প্ৰাইভেট শিকি কৰি লওঁ আৰু, আমাৰ কাপোৰ কেইতাকে হেৰি কৰি দিব পাৰি বা বেছিভাগ মানে ছোৱালী মানুহৰ কাপোৰ ঠেকাব লাগে ন। সেইটোয়ে এটা কাপোৰ পিতিকে এটা এনেকে চাইডে চাইডে মাৰি দিলে টকা ত্ৰিছ টকা হৈয়ে যায়।
অ' বিশ টকা ত্ৰিশ টকা হৈ যাব বাৰু, সেইটো হয়। কিন্তু এইফালে কি হয় জানা আমাৰ ওচৰৰ লগৰ বিলাকে মানে যদি দিব আহে কাপোৰ আৌ মানে আানে দিম বুলিও নকয় মানে এতিয়া মানে পু যদি কয় বোলে আজি নিদিওঁ দে বুলি কয় এতিটো ক'ব নোৱাৰা বোলে নহয় আজি দিব বুলি ক'ব ন পাছত। দিম বুলি কলে মানে পাছত আহি নপৰে মানে বুইছা, তে মই বিচাৰিও নাথাকো তেনেকে। তেনেকুৱা হৈ যায়গে মানে, ওচৰৰ যদি লগৰ বিলাকে যদি চিলাব কৰিব আহে।
মই মানে তেনেকে কাম নকৰো যে মই যদি চিলাও মানে মানুহে মানে পইচাটো দিব কাৰণে হেৰি নকয় দিবইে মানে। এতিয়া তোমালোকৰ সেইফালে বহুতে জানে ন।
বহুতে জানে আমাৰ ইয়াত। এতিয়াও শিকি আছেহে য'ত মই শিকিছিলো সেইটো চেণ্টাৰত আমাৰ গাওঁৰ বহুতে শিকি আছে সিহঁতেও আনি লব তাৰ পিছত পিছত মানে এনেকুৱা ধৰণৰ হৈ যাব চবে নিজৰ নিজৰ কাপোৰহে চিলাব।
আমাৰ হেৰি আমাৰ গাঁওৰ পৰা মানে ম বৰঙাবাৰী যাব লাগে
উম
তাত মানে চাৰিআলিত আছে আৰু দৰ্জি চাৰি তিনটামান আছে চাগে। দুটা আছে নেকি, তাৰ পিছত ত আমাৰ গাঁৱত আছে এ দুটা আছে।
আহ
মানে দোকান আছে।
দোকান আছে এনে কিবা ঘৰৰ ঘৰত মানে এনেকাে মহিলা সকলে শ কাৰণে নেকি যে নিজৰ নিজৰ ঘৰত তেনেকে নাই ন, তেনেকে নাথাকিলে ভাল শি শিকিবলৈ, কিন্তু তেনেকে যদি থাকে নহয় শিকিব মানে
এজনীয়ে আছে এজনীয়ে মাইকী মানুহ আছে বাকী আৰু নাই কোনো। টৰত তাই দোকান আছে, উম পায় কাপোৰ। আমাৰ কিবা চিলাব লগা হ'লে তাৰ তাতে দিয়া যায়।
অ' মানুহ নাথাকিলে ভাল হয়, তাতেতো পৰিব ন।
উম গোটেই গাঁওৰ মানুহ তাতে যায় ক'ব গ'লে আৰু তাতে মতা মানুহ তাত সবেই যাব ম। নাযায়।
অ'।
থেই ৰণ
উম। এতিয়া কি কৰি আছা এতিয়া
মই এনেই আছো।
উম পাছত ফোন কৰিবা মোক। হ'ব দিয়া।
অ' হ'ব দিয়া।